অ'।
অ' শুনিছোঁ।
অ' কি কৰি আছে?
বিয়ালৈ গ'লা?
বিয়ালৈ গ'লোঁ অ' গৈ পেলাই আহিলোগে।
অ'।
পানী তুলিবহে তোলাই নাই।
অ' দিনতো গৈছিলা নহয়।
আবেলি গৈছিলোঁ আবেলি সময়ত।
অ' ভাল কৰিলা।
গ'লো গৈ ভাত খুৱাইছে মাছ ভাত। ভালকে খুৱাইছে। খোৱালে খোৱা পেলাই হয় খাই বুলি আহিলোঁ আহি আকৌ এতিয়া সন্ধিয়া লগা প্ৰেজেণ্ট দিয়া নাছিলো যে।
ভাল কৰিলা।
দি থৈ আহিলোঁ।
ল'ৰাক লৈ গ'লো ই আকৌ আহে ঘৰলৈ টোপনি ধৰিছে।
মানুহবোৰ অহা যোৱা কৰিয়ে আছে যে মই গুচি আহিলোঁ।
অ'।
মানুহবোৰ খাই বই ওলাই গৈছেহে এতিয়া।
অ' গৰম যে এনেকে দেৰিকে ওলাই গৈছে আকৌ। গৰম বতাহ পুৰা মাৰিছে আমাৰ ফালে তোমালোকৰ ফালে।
ইয়াতো মাৰিছে মই খিৰিকিখিনি খুলি থৈ দিছোঁ মোৰ আমাৰ সৰু বিচনাখন ডাঙৰখন লগ লগাই দিছোঁ মোৰ সিতান্তে পৰিছে যে।
অ' উম, কাৰেণ্ট নাই তোমালোকৰ ঘৰত আছে নাই কাৰেণ্ট?
কাৰেণ্টো নাই ইয়াতো নাই।
অ' সেয়া কাৰেণ্ট বতাহ দিয়াৰ পৰা কাৰেণ্টে নাহে। সন্ধিয়া লগৰ পৰা কাৰেণ্টো নাই নহয়।
ইয়াতো নাই ইয়াতো নাই।
উম।
কালিও নাছিলে সেই ৰাতি এঘাৰটামান বজাৰ পৰা।
হয় একে আহিছে গৈছে আহিছে গৈছে যেতিয়া গৰম বেছি হয় কাৰেণ্টোৱো হেৰি হয়।
অ' পাই অহা যোৱা কৰি আছে।
এ, ভাত বনালে নে কি?
ভাত বনালোঁ মানে ভাত খালোঁও আমি, এই খাই কাঁহী বাতি ধুবলৈ হ'ল। মানে খোৱা হ'ল মানে কাঁহী বাতি মই ধুবলৈ মানে জপাই থৈছোঁ। সামৰি মেলি।
অ' আমাৰ এই খাম হে। আমাৰো খামহে বোলো ভাত এই এদ জাল লাঙি পাতিছিলে যে মাছ। পুঠি মাছ দিছিলে।
উম।
আকৌ কালি দিয়াবোৰ আছেই খুৱাই নাই গৰু দুটামানৰহতে
অ আমাৰ সেই মাটি ৰোৱা মানুহ কিটাই
মাতি ৰোৱা মানুহকেইটা হেৰি পাতিছিলে এই পুখুৰীটোত পাতিছিলে যে লাঙি তাতে লাগে আকৌ
তাহাতি পুখুৰীটো ভিতৰত পাতিছে চাগে চাইদে চাইদে
ডাঙৰ লাঙি বহুত ডাঙৰ লাগে
অ সিহঁতে মাছ ধেৰ উঠাব
উম ধেৰ মাছ লাগিছে পুঠি একদম ধুনীয়া ধুনীয়া পুঠি একদম দিছে আছে এতিয়া আজি খায়ও আমি কাইলৈ আকৌ খাব পাৰিম
উম উম হওক দিয়া
সৈদিনা মাছগিটা লৈয়ে যাব লাগিছিলে তালৈকে এই বেয়া হৈ যাব বুলিহে আকৌ সিহঁতে যে আকৌ বাটত ৰখিম বুলি নক'লে যে আকৌ বোলো লৈ যাম আকৌ কম হেৰি খং উঠিব আকৌ ৰৈ ৰৈ যাম বুলি তাৰপিছতে কৈছে আকৌ পিছত হে কৈছে গাখীৰ অকণ দি থৈ যাম বুলি মোক কৈছে ফোন এটা কৰাচোন। ন'হলে তিফিন এটতে ভৰাই লৈ গ'লোহেঁতেন আকৌ লৈ যাম আকৌ আকৌ ঘূৰি অহালে আকৌ গোন্ধাই যাব নহয় গৰম নহয় জানো বেয়া হৈ যাব সেইটো কাৰণে সে নিনিলোঁ
উম।
এ মাছ ধৰিব নহয় এতিয়া ধৰিলে ঢেৰ পাব
অ কেতিয়াবা আহিব সেইযে হেৰি আকৌ ৰ'দ যিহে দিছে মাছ সেইকাৰণে লাগিছে আকৌ কম ৰ'দ জানো আজি
ৰ'দ ধেৰ দিছে যে,
অ তাৰপৰা আকৌ আমাৰ সেই গাড়ীখনৰ মানুহতোৱে যেতিয়া ফোন মাৰিলে বাইদেউ হেৰি সি আকৌ আমাৰ শৰাল যিমান গৈছে মই বনাই ল'বলৈ কোৱা যেনেকে বাই লও গৃহতাৰ পৰা সেইদিমান এতি আকৌ হেৰিয়াৰ সেই মেকানিকটো পুতেকে ফোন মাৰিলে কৈছে হেৰি দাদা আপুনি পতকে সেইটো খুলিব নালাগে
অ
কিজানি সেই লগোৱা বস্তুতটো এইটো কাৰণে গেৰাণ্টি না যিটো লগাইছিলে অ সেইটোকে কিবা হ'ব পাৰে আপুনি এইখন লগাই আনিব ইয়াত টেষ্ট কৰি চাম এনেই আগতিয়াকে ইঞ্জিনতটো সেইটো খুলিব নালাগে এনেকে কৈছে
উম চাই লও কি হয়
অ চাই লওঁ কৈছে বাইদেউ কাইলৈ চাই লওঁ তেনেকেও কৈছে আকৌ সেইটোয়ে আকৌ বেয়া হ'লে মানে সেইটো মানে গান থাকে যিটো লগালে চাৰি হাজাৰ চাৰিশ দি মানে পাঁচ হাজাৰ গ'ল যে পাঁচ হাজাৰ এশ গৈছে
গম পাইছোঁ অ'।
অ সেই বস্তুতটো মানে গেৰাণ্টি নাথাকে সেইটোৱে বহুত দিন যায় এ দিনতো কিবা হ'ব পায় সেই কিবা ৰবৰৰ কিবা হেৰি থাকে সেইটো কথাটো সেইটো চাব তেতিয়া সেইটো বাহিৰত পটকে খুলি লগাই দিব আৰু সেইটো এমাউণ্টতে আনি
অ অ।
হয়তো নহলে একো নকলে নকয় আৰু সেইটো কৈছো
তাকে ভাল তেনেকে পইচা পইচা খৰচ নোহোৱাকে ভাল হলে ভালেই
পইচা খৰচ হ'ব এইটো যদি বেয়া হয় এইটোতো একে পইচা যাব কিন্তু সেইটোত,
তাকেতো অ কমত হ'লে ভালেই
উম কথা আজি হেৰিয়ালৈ মাৰিছিলা নাই,?
কালে?
তোমালোকৰ গাড়ী মালিক ল'ৰাটোলে
অ', ল'ৰাটোলে জানো ভাইটিয়ে মই যোৱাৰ পিছত মাৰিছে যদি গম নাপাওঁ মই থকাত মৰা নাই বাৰু।
অ'।
আকৌ সেই হেৰি মণ্ডলৰ ঘৰৰ হেৰি আহিলে আকৌ খেতি কৰিবলৈ মানুহ আমাৰ মিঞাটোৰ ওচৰলে, আমাৰ এই খেতি কৰা মানুহকেইটা ওচৰলে মণ্ডলৰ পুতেক আহিলে, তাৰপা খেতি সেহঁতৰখিনি, সেহঁতৰখিনিও কৰিবলৈ দিব যেনিবা পাতি মেলি গ'ল যেনিবা।
অ'।
অহ।
হেৰি মইয়ো সেই সন্ধিয়া লগা আলু, পিয়াজ নাছিলে আলু পিয়াজ আমাৰ ৰাস্তা মূৰৰ দোকানখনৰ পৰাই আনিলেগে সিঁহেতে!
অ', তাত বস্তু ৰাখিছে, ভাইটিয়ে কৈছে সেইকণত ৰাখিছে চেল হ'ব মৰ্টন তাত যে মৰ্টন আকৌ সি ভাইটিয়ে দহ টকা নিছে বোলে।
ভাল কৈছে মৰ্টন কেইটা ধুনীয়া খাবলে দহ টকা নিলে আমাৰ ল'ৰাই টেপেৰ, টেপেৰ খাই তাকে কৰিবগৈ।
হৈয়া অ', মই সেইকাৰণে
মই মাক এটা দিলোঁ, মই এটা খালোঁ ভাইটিক দিয়াই নাই। ই তিনি চাৰিটামান খায়ে দিলে বিছ টকা মানৰ কিনি আনিব পাৰিলে হয়।
অ', মই মাইনাক সুধিছোঁ মামাই কেইটকা দিছে তাৰপা দহটকা দিছে, তাকে।
এ, হেৰি যে পইচা খচুৰা পইচা নাছিলে যে হাতত।
উম।
টকাই কেতিয়াবা এফালেদি গ'লে মেলিলে সেইকণত ৰখি মৰ্টন লৈ যাব পাৰিম।
অ', পাৰিম এ, আমাৰ সিহঁতি গ'লেও নৈ যাব পাৰিম কিবা কৰোঁ আমাৰ হেৰিহঁতক এতিয়া বাহতৰ আকৌ ল'ৰা স্কুল হেৰি বন্ধই দিব নহয়।
সিঁহতৰ বন্ধই অ'।
আকৌ তাৰ হেৰি- হেৰিয়ৰ কাৰণে হ'লেও থাকিব লাগিব চাগে!
দেওবাৰে গুচি আহিম বুলি কৈছে।
শনিবাৰে যাব পাৰে, কিবা সম্বৰ্ধনা নাই জানো?
হেৰি তাৰিখেহে, ওঠৰ তাৰিখেহে। সম্বৰ্ধনা, ইংৰাজী ওঠৰ তাৰিখলে দিন আছে নহয়।
অ'। এতিয়া, মা ভাত মাছ
এইডাল ইয়াত আছে, হা'
ভাত মাছৰে হ'ব বোলো!
ভাত হৈয়া ৰঙালাও ভাজি আৰু।
মাছ ভাজি থৈছোঁ তাৰপা কেটামান পুৰি থৈছোঁ পিটিকা কৰি পেলাই।
উম, তেনেকুৱা হ'লে খাব পাৰি নহয় আলু পিটিকা নেমু চেপি মাছ ভাজি।
তেনেকে খাব পাৰি, মই ইমান মন নাই, গৰমত। বনাই দিবলেও মন নাযায় নহয়।
ৰঙালাওতে পটল দি এনেকে পটল চটল দি
অ', তুমি বনালা নে?
অ', ময়ে বনালোঁ
চুমি বালৈ ফোন মাৰিছোঁ হে তাতো বতাহ দি আছে কৈছে
আ
চুমিবালৈ ফোন মাৰিছোঁ, তাই কৈছে বেলকনিতে আছ সেইয়া ওপৰ-ওপৰতে সেই বতাহ মাৰি আছে বুলি কৈছে।
বতাহ মাৰি থাকে অ'।
তামোলকে সেই নাৰিকলৰ পাত ধুম, ধুম সৰিছে নে তোমাৰ গাড়ী চাইড কৰিছে নে কি ক'লে।
উম, গছজোপা আছে যে।
উম।
তাকেহে।
আমি ভাত খামহে এতিয়া শুলে, শুলে টোপনি গ'ল।
অ', তাৰ ভাগৰ লাগিলে আকৌ।
ভাগৰ লাগিল!
উম।
টোপনি
কেনে কৈছে যাওঁগে ৰাজে যাওঁতে হেৰিয় মামাৰ লগত গ'লো। তাৰপা আহোঁতে লগ ধৰ মই বোলো যাওঁ বুলি ক'লো সি আকৌ নাহে।
অকণমান ৰৈ দিব লাগে মানুহবোৰ চব আছেই! কেনেকে ৰ'ব ই কেনেকুৱা কৰিছে, বুলি ভাবিছে কাপোৰ কানি খুলি দিছে তাতে অভ্ৰ দ্ৰ কয় নহয়, আছেতো আমাৰ আকৌ গ'লো গৈ পেলাই সেইয়া মই কৈছোঁ তাক নিনিও বুলি। নোৱাৰি নহয় ল'ৰাহতে আহ, হ'ব গাওঁ মূৰৰ পৰা আহিছে মই কৈছোঁ ন মানুহবোৰ মোক পঠিয়ালে তাকো সেই আঠটা বজাতে যা-যাকে উৎপাত কৰি পঠিয়ালে মানুহ যোৱাই নাই কোনো। কোনো মই অকলেহে বহি আছোঁ মানুহবোৰ এতিয়া খাই বৈ, যাব নোৱাৰে। ভাত পানী খাই বৈ মানুহবোৰ এতিয়া নটা চাৰে নটাত এতিয়া মানুহবোৰ খাই বৈ মেলি গৈছেহে। ইমান বৰ ওপৰলে চিন্তা কৰে নেকি মানুহে। অ', এতিয়া যোৱা হেল্ল'! মই এতিয়া যোৱা হ'লেও, দুৱা পয়া মেলি থৈ পাৰাত যাবলৈ
অ', হয়।
কৰা। মানুহবোৰে চবকে ঘৰৰ মানুহক খুৱাই মেলি থৈ আজৰি পিজৰি হৈহে গৈছে। পানীতোলে আকৌ দেৰি হয়, নহয়।
উম।
তাত ঘৰ বনাই লিখি দিম। সিঁহতৰ গৰম দিনত কেনেকুৱা লাগিব, ঘৰ মাকজনী পাগলী দেখিলে চবে মাতি চব দিলে নহয়। অ', লৰা নথকা হ'লে মই থাকিলোঁহেতেন।
অ', পাৰিলা সি আকৌ
আহি পেলাই উৰি দিছে।
বুজি নাপায় নহয় এতিয়া
কি
চাৰে আঠ পা হে ন! অকণমান দেৰি থাকিলে আৰু। দালিমৰা নহয় তাকে হ'ব দিয়ক আমি ভাত খাই লওঁ। এয়া দনৰ আলি আছিলে আকৌ বনোৱা নাই।